হেল্ল'।
হেল্ল'।
অ', কি খবৰ তোমাৰ।
ভাল-ভাল, তুমি কি কৰি আছা।
মই এনেই বহি আছো ইয়াত, তুমি কি কৰি আছা।
মই মানে তোমাৰ এই ভোতৰ চিৰিজবোৰ আছে ন, চিৰিজ চাই আছিলো।
ঘৰত কোনোবা আছে নেকি মাত আহি আছে যে
অ ঘৰত অলপ মানুহ আছিলো ৰবা ৰঞ্জিত মৃন্ময় ৰঞ্জিত অ কোৱা এতিয়া হোৱা ঠিক আছে দিয়া কোৱা
অ কি কয় কিয়া কৈ আছিলে নেকি এতিয়া তোমাৰ তাত
হা
কিবা কৰি আছিলে মাতি আছিলো যে তোক
অ মই লগ এটা মাতি আছো ৰ বা এই লগকেইটা লগত ঘৰত আহিছিলো অলপ
অ ফুৰিব খানা খাবলৈ নেকি এ পাৰ্টি ধোও কৰিবলৈ
এনেই অলপ অলপ খানা খাম পাৰ্টি কৰিম চব হ'ব আৰু
অ আৰু সুধি আছিলো তুমি কিবা ভোটৰ চিৰিটো কৈ আছিলা ন ভূতৰ কোনটো চিৰি চাই কিনে তুমি ভাইৰেল ভাল পোৱানো এনে
তোমাৰ ভুতৰ এইবোৰ তোমাৰ চিৰিজ মানে ফিল্মবোৰ থাকে ন কনজুৰিং তোম ধৰি লোৱা আচ্ছা তোমাৰো খষ্ট ষ্টৰি
আচ্ছা অ সেইবোৰ চাগে ন ন তুমি সেইবোৰ ক'ত চোৱা টিভিত চোৱা নেকি মোবাইলত চোৱা মোৰ মানে ইউটিউব আছে ক'ৰবাত চিৰিজ চিৰিজ আছে তেনেকোৱা
মই মানে তোমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি চাও
আচ্ছা কিমান এম বি যায় ইয়াতে তোমাৰ মোটামটি
বেছি নহয় তোমাৰ এক জিবি দুই জিবি তুমি যিমান ভাল কোৱালিটিৰ দামৰ কৰিব বিচাৰা সেই হিচাপে তোমাৰ কৰিব পাৰে আৰু
আচ্ছা এড এতিয়াতো তোমাৰ ফাইভ জি হৈছে ন এতিয়াতো সহজে হৈছে চাগে ইমান টু নেট নালাগে তেনেকোৱা কি এবাৰ কিবা ছয়শ নাই কিবা সাতশ ভৰালি তোমাৰ আনলিমিটেত নেট দিয়ে তোমাক
মানে মই কি কয় তোমাৰ মোৰ ফাইভ জি নহয় মানে মোৰ ফৰ জি হয় ফ'ৰ জিৰ কাৰণে মই মোবাইলটো ফ'ৰ জি ফাইভ জি ছাপৰ্ট নকৰে ফ'ৰ জি দি মানে মাৰ হ ৱাই ফাই লৈ লও মাহতৰ ফৰ জি ফাইভ জি হয় মোবাইলটো তাৰে পৰা ডাউনলোড কৰি লও ইউজ কৰিলা ব্যৱহাৰ কৰি কেনে
ঠিকেই আছে বিয়া বাৰু এতিয়া তুমি কব পাৰিবা নেকি তুমি কোনটো চিৰিজ চাই কিনে ভাল পোৱা মই এনে ভূতৰ চিৰিজ খিনি চোৱা নাই কিন্তু তুমি ক'ব পাৰিবা নেকি কোনো ছোৱালী ভাল হয় মানে কোনে বেছিকে ভয়ানক আৰু
এ এ টেনিছ বুলি এটা তোমাৰ চিৰিজ আছে
আচ্ছা
এ তিনদিনৰ চিৰিজটো তুমি চ চাব পাৰা টেনে ডেনচ কিবা নাম এটা আছিল এইটো কোৰিয়ান চিৰিজ হয়
আচ্ছা এটো চাব পাৰিম ন
উম
মোৰ লগত এনেকোৱা মই ছোৱালী কি মোৰ লগত মানে আচলতে হৈছে আৰু সেইবোৰ ঘটনা মোৰ লগত ক'ব গলে
কি হৈছে কি হৈছিল
এ মানে সৰু থাকোতে আৰু কিবা মানুহে এজন ঢুকাইছিলে তাৰে মানে মই সেই গৈছিলো আৰু হেৰিত গৈ কিনে মানে তাৰ পিছত পায় মোৰ মানে টোপনি চোপনি নোহোৱা হৈছে পুৰা সৰু থাকোতে তাৰ পিছত কিবা তাবিজ চাবিজ এইবোৰ ধাৰ বুক কৰি কিনে তাৰে পিছত তোমাৰ মোটামুটি তিনি চাৰি বছৰ লকে গৈছে তেনেকোৱা তাৰে পিছতহে ঠিক হৈছে
বা বহুত ধুনীয়া তুমি কিবা দেখা পাইছিলা নে এনে কিবা অনুভৱ কৰিছিলা অকল
অনুভৱ কৰিছিলো দেখাও পাইছো
মানে কেনে দেখাত কেনে আনিছিলে মানুহজন
এ মানে বহুত ভয়ানক মানে আমাৰ চিনাকি মানুহে আছিলে কিন্তু সেইটো ৰূপটো বহুত ভয়ানক আছিল আৰু
এই মোৰ মই মোক কাহিনী শুনা পাইছিলো মানে মোৰ মাহঁতে মোক কাহিনী শুনাইছিলে হা তোমাৰ কি কৰে মাহঁতে আ ৰাতি মাছ মাৰিবলৈ যায় খেতিত হা
আচ্ছা
খেতি তোমাৰ কি কৰে তেতিয়া খেতিত মাছ মাৰিবলৈ যায় ৰাতি মানে এ যোৱাৰ উঠে যোৱাৰ উ মানে গম পোৱা কি হয়
হয় যোৱাৰো গম পাও
অ তাত তোমাৰ কি পানী বান্ধবোৰ ভাঙি খুলি তেতিয়া পা খেতি খেতিত তোমাৰ পানীবোৰ অলপ বাঢ়ি যায় সেই জুৱাৰত একেলগে বেলেগ বেলেগ হ মানে পু তোমাৰ নদীৰ পৰা মাছবোৰ আহে ন সেই মাছবোৰ ধৰিবৰ কাৰণে মানুহে ওলাই যায় মানুহে কি কৰে মাহত গৈছিল মা মাৰ মাৰ মাৰ ভায়েক আৰু ভ ভণ্টি এটা আছিল তেখেতে একেলগে গৈছিল তিনি চাৰিজন যোৱাতে তোমাৰ কি হ'ল মাছ মাৰি আছে মাজতে তাৰ অ মাছৰ মাজেৰে তোমাৰ ৰশ্মি সেয়া পোহৰতে দেখা পাইছে না একদম পথাৰৰ মাজতে পোহৰ এটা সে মাহঁতে সিহঁতক এই পোহৰটো বিচাৰি কেনে গ'ল পোহৰটো কিহৰ পৰা পোহৰটো আহি আছে সেই সময়টোত তোমাৰ লাইটো নাছিল নহয় সেই মাহঁতৰ সময়ত সেই পোহৰতো বিচাৰি সেই কাৰণে বি বিচাৰ পিছে পিছে যাই আছিল যাই আছিল যাই আছিল পিছত তোমাৰ কি হ'ল মামা মোৰ ডাঙৰ মা ডাঙৰ মামাৰ এতিয়া কিবা এটা মনত পৰিল যে এংগ পোহৰ দেখা পালে কেতিয়াও আ পিছফালে যাব নালাগে বোলে
আচ্ছা
তোমাৰ সেইটো বেয়া হয় বুলি ত' সেই হঠাৎ তে মনত পৰিল ন তো সে মনত পৰিল মাজতে যোৱা বন্ধ কৰি দিলে যাব নিদিলে পোহৰটো অ লাহেকৈ দূৰত লাহে লাহে যায় কিন্তু পোহৰটো লাহে নাইকিয়া হৈ গল মানে মানুহে কয় আৰু কাহিনীবোৰ শুনিছিল মাহঁতে যে এই পোহৰটো পিছফালে গ'লে তোমাৰ একেলগে অহাৰ সময়ত তোমাৰ পিছফালে একেলগে তোমাৰ আত্মাও লগত লৈ আহি যায় পোহৰৰ লগত এতিয়া তুমি পোহৰলৈ শেষলৈ যোৱা জনী
তে তেনেকোৱাতো মোৰ লগত হোৱা নাই কিন্তু এনে মই শুনিছো আৰু মোৰ গাঁৱৰ যিটো আছে ন, তেনেকোৱাকে বেলেগ এটা ঘটনা হৈছিলে তাত। যে কিবা আমাৰ হেৰি আছিলে ন নদী আছিলে নদীত বান্ধ বন্ধা আছিলে তাহাতে মানে পুৰা মানে বহুত জোৰকে বৰষুণ দিয়ে মানে পুৰা পানী পানী হৈ যায় আৰু আৰু কিবা মানে বৰষুণ ঢেউ তেনেকোৱা হয় মানে পৰা বাবানডাৰ টাইপ হৈ যায় তোমাৰ তেনেকোৱা হৈ যায় আৰু তোমাৰ মানুহে মানে আকৰ্ষিত কৰি লয় মানে ওলাবলে নিদিয়ে তেনেকোৱাকে মানুহে সাঁতুৰিবলৈ গৈছিলে তাতে, সাতুৰিবলৈ গৈ কিনে মানে তাতে মৰি থাকিলে তোমাৰ মানুহবিলাকে বিচাৰি আছিলে ক'ত গ'ল ক'ত গ'ল তাৰ পিছত তিনিদিন ভি ওচৰতে তোমাৰ মাটিৰ সিটো হয় ন নদীৰ। পাই উঠিলে মানে এইটো তাৰপিছত পাইছে তেখেতক। সেইটো তেনেকোৱা মানে, চাল ভাল তোমাৰ মানে নোহোৱা গৈছে পুৰা হাড়দি কংকালে ৰৈছে কালি তেনেকোৱা বহুত ধৰণৰ ঘটনা হৈছে, মই শুনা মতে আৰু মই দেখা নাই মোক ওচৰ পাজৰ মানুহ বিলাকে কৈছে তেনেকোৱা শুনিছো।
শুনি কেনে মোৰ মানে গাৰ নোমটো খাৰা হৈ গৈছে মানে পুৰা আৰু চাইলেতো আৰু কিবা বেলেগ হ'ল হয়।
মোৰ লগতো এনেকোৱা এটা কাহিনী হৈছিল ন, মানে এইটো মোৰ লগত নিজৰ লগত হৈছিল। আ মানে আমাৰ আমাৰ ঘৰটো চহৰত হা
অ',
চহৰত আমাৰ ঘৰৰ ওচৰত এটা হোটেল আছিল হা তোমাৰ চিলাৰয় বুলি নাম আছিল হোটেলখনৰ মানে বহুত ডাঙৰ হোটেল ফাইভ, ফৰ ফাইভ ষ্টাৰ সেই সময়ত তোমাৰ দহ পোন্ধৰ বছৰ আগতে থ্ৰী ষ্টাৰ মানৰ হোটেল আছিল।
উম,
কি হ'ল তাৰে মানুহবোৰ কি লাহে-লাহে তোমাৰ এই হোটেলটো বন্ধ হৈ গ'ল।
উম,
কিবা কাৰণত আৰু সিহঁতৰ কিবা লাইটৰ বিল কিবা দিয়া নাছিল আৰু কিব প্ৰব্লেম হৈছিল সেইকাৰণে বন্ধ কৰি দিলে। মানে তোমাৰ হ'ব পাৰা তোমাৰ এই তিনিটা পথাৰ ফৰ্তি হৈ গৈ ইমান ডাঙৰ বিল্ডিং মানে জাগা ডাঙৰ বিল্ডিঙৰ এৰিয়া আছিল, তাৰে ওচৰত কি লে মই ৰাতি আমাৰ ঘৰত পেচা কৰিব ওলাই গৈছিলো ৰাতি। ওলোৱাতে মই খালী বিল্ডিং পুৰা একদম খিৰিকি-ছিৰিকি ভাঙি অৱস্থা নাই আৰু তোমাৰ। মানুহ-চানুহ কোনো নাথাকে ইয়াতে।
তাৰপিছত?
ত মই যেতিয়া ৰখি আছিলো প্ৰেচাপ কৰিবৰ কাৰণে, বাহিৰত মানে সৰু আছিলো তেতিয়া মই ৰাস্তাত মানে নালাতে পেছাপ কৰো আৰু। নালাই‌ আমাৰ নালাৰ ৱালৰ ইপাৰে বিল্ডিং টো আছে মানে চাই আ বিল্ডিং টো আৰু চাই থাকো ন চাই আছো ৰাতি দহটা এঘাৰটা বাজি আছিল। হথাৎ এটা মানে মোক ৰঙা শাৰ়ী পিন্ধি থাকা বাৰ কুকুৱাটো নহ ৰঙা শাৰী নহয় বগা। কিবা এটা কাপোৰ পিন্ধি থকা মানুহ এজন, মানুহ এজনী দেখা পাইছিলোঁ ম মাইকী এজনী। মই পা চালো ভাল চালো হয় কে নহয় কি হয়? মোৰ মা আচত মাথাতে শোচ আহিল হয়তো কিব সেয়া হব পাৰে। ভয়তে মই দি দৌৰিছো তাৰ পৰা। দৌৰি কেনে মানে ঘৰৰত সোমাই কিনে বিছনাত সোমায় সোমাই গৈছো আৰু।
আচ্ছা।
তাৰ পিছত মই কেতিয়াও ভাই ৰাতি অকলে পেচাপ কৰিব যোৱা নাই। মাক লৈ যা হয় দে, মানে বেছি স-সৰুতে আছিল। তোমাৰ হ'ব পাৰে মই দহ পোন্ধৰ বছৰ পৰা পোন্ধৰ বৰ ভিতৰত আছিলো আৰু।
আচ্ছা মানে ভয় ন, খতৰা তোমাৰ লগতোছে মোৰ লগতোছে। তেনেকুৱা মই মানে হেৰিত গৈছিলো ৰা ভাংগাৰ ফটো আছে ন। তিনিবাৰ পোৱা নাই নোপোৱা বা তুমি মই তালৈকে গৈছিলো। তালকে গৈ কিনে‌ এনেই ভয় ন, ঘটনা তোমাৰ ইউটউবত আও‌ কৰবাত যা মানে অনুভৱ কৰিবলৈ গৈছিলো অনুভৱ কৰিবলৈ গৈ কিনে মোৰ মানে এনেকুৱাও অনুভৱ হ'ল তোমাৰ মানে তাতে ৰাতি ৰখিছিলো। তাতে ৰাতি ৰখাৰ বাবে তোমাৰ হেৰি হৈ গৈছিল মানে মোৰ। ডিষ্টাৰ মানে এনেকুৱা ডিষ্টাৰ পাইছো মই তাতে। মানে হাতটোদি শুব পৰা নাই মানে ইমান মাত ওলাই আছিলে তাৰ পৰাই।
বহুত ভয় নহআৰু তোমাৰ কিবা ঘৰবোৰ মানে পুৰা ভাংগা। ওপৰত চাদবোৰ নাই। একো নাই তেনেকুৱাকে-তেনেকুৱাকে। টো চাইলে তুমি এনেও ভয় লাগিব ন। মোটামুটি এশ বছৰ, দুশ বছৰ আগৰে তাৰপিছত তোমাৰ ঘৰৰ ছাদবোৰ নাই আৰু তাতে তোমাৰ কিবা কোৱা আছিলে যে কি তোমাৰ অভিশাপৰ বাবে বোলে চবে মাৰাছিল চিল জালতে। তেনেকুৱাকে। ভয়ে লাগে এইবোৰ শুনি কিনেআৰু মই সেইকাৰণেয় অনুভৱ কৰিবলৈ গৈছিলো।
মানে মোৰ এটা আমাক মই এনেকা শু মানে মই কিন্তু শুনিছিলো হা তোমাৰ আমাৰ গাঁৱত কি হয়। একেই
তুমি যোৱা নাই নেকি কৰ'বাত এনে ভয়ংকৰ ঠাইত চাবলৈ যোৱা নাই নেকি?
এনেকে তোমোক ভয়ংকৰ ঠাইত আমাৰ এনেকৈ যোৱা মই হোৱা মই নাই। মানে বহুতবাৰ জাগাত হৈছিল এনেকে যে মানুহ ওলাই যাব বিচাৰিছিল। মোৰ লগৰ এটা মানে গোজৰাট যাব বিচাৰে মই সদায় ভাবো চোৱা এতিয়া মই যেতিয়া মই যেতিয়া মুভি চাওঁ মানে ক'বাত মুভি চাওঁ বা চিনেমা চালো ধাৰা ফিল্মত মুভিবোৰত কি হয় কোমাজন -কোমাজন এদম পুৰা ইচ্ছুক মানুহ থাকে জচিলা মানুহ থাক এ সি কি কৰিব চবকে লৈ কিনে যাব ভুটীয়া জাগাত -ভুটীয়া জাগাত যাই কেনে চাপি থৈ কিনে আহি যাব। অভিশাপ লৈকেনে আহি যাব। অ, হ'ব পাৰে এইগিলাত ইমান চাইছো ইমান মুভি চাইছোঁ এইখিনি নলেজটো হৈছে যে ক'বাততো এনেকা জাগা আছে তাতে নাযাবা যিমান পাৰা সেই এইগিলা যাগাৰ পৰা দূৰত থাকা।
নাই মই মানে অনুভৱ কৰিবলৈ গৈছিলোঁ আৰু আচলতে এনেকুৱা অনুভৱ হৈছে তাৰপিছত মই এতিয়াৰ পাই আৰু যোৱা অ, ইয়ে নাই মোৰ সাহসে নাই।
এই ত' সেয়ে মই হাঁ মই হাঁহক কৰবই দিয়া নাই বাদ দিয়া। আছে যদি আছে নাই মোৰ নিজৰ কষ্ট মানসিক কষ্ট দিব মন নাই নিজৰ নিজকে যাই কিনে।
নাই তথাপিটো মোৰ মতে এবাৰ কৰিব লাগে আচলতে কি হয় নহয় উম, মোৰ মতে নহয় পঢ়িব লাগে।
সেইটোও হয় যিমান ভাড়া এইগিলাক বস্তু দূৰ থাকাতো ভাল আছে নাছে গম নাপা হৈছে মোৰ লগৰ নিজৰ সেইটোৱে কাফি সেইটোৱে আমাৰ যথেষ্ট এয়াতকে আৰু আগত নালাগে আৰু মোক যিখিনি পাইছো- পাইছো হৈ গ'ল।
ঠিকে আছে যে ভালে লাগিল যে তোমাৰ লগত সেইবোৰ শ্বেয়াৰ কৰি কিনে।
উম, দিয়া।
আৰু হা উম, ভূত থাকোঁ না হাঁহিয়ে আছে তেনেকুৱাকে।
এইটো মোৰ ভূত লগৰ -লগৰ ভূতবোৰ।
হে-হে দিয়া।
দিয়া।